হেল্ল?
কেনেকুৱা খবৰ বন্ধু?
এয়া নকবা আৰু খবৰ ইমান ভাল নহয় আৰু যেনে তেনেহে আৰু।
কি হ'লনো?
এয়া অলপ মানে দিগদাৰ দি আছে প্ৰব্লেম হ'ল কালি মানে মই ইচ কুটিখন লৈ অলপ ওলাই গৈছিলো তাৰ পৰা এই পেট্ৰল পাম্প এটাত তেল ভৰালো তাৰ পৰা স্কুটিখন তাৰ অলপ দূৰ চোৱাৰ পাছতে স্কুটিখন বেয়া হ'ল তাৰ পৰা তেনে গম পোৱা মতে যোনটো পেট্ৰল পাম্পৰ ইথা মানে পেট্ৰলৰ লগত ইথানল যোনটো ব্লেণ্ডিং কৰিছে মিক্স কৰিছে অ তাৰ কাৰণেই মানে অলপ কিবা স্কুটিখন বেয়া হ'ল বুলি মেকানিকে কৈছে এতিয়া থৈ আহিছো এতিয়া মোৰ মানে যাবলৈ মিলিবলৈ এতিয়া যান - বাহনৰ ব্যৱস্থা পোৱা নাই সেইটোয়ে সমস্যা হৈ আছে আৰু।
আচ্ছা, তোমাৰ এইটো স্কুটিটো মেনফেকচাৰ কেতিয়া কৰা মানে? টু থাউজেণ্ড টুৱেণ্টি থ্ৰিৰ এপ্ৰিলৰ পৰা জুন আগৰ হয় ন।
ই ই টুৱেণ্টি ছাপৰ্টে নকৰে এতিয়া কৰিবা কি ডাইৰ নৰ্মেল পেট্ৰল নিদিয়ে ইথানল ব্লেণ্ডিং কৰা পেট্ৰলে পাবা চবতে।
অ সেইটো বহুত জোলুম হৈছে।
টেংকিত পুৰা অলপ মানে টেংকি বৰবাদ হৈ গৈছে, ৰাষ্টিং হৈছে টেংকি ইথানলৰ কাৰণে।
আচ্ছা।
মানে একদম এৰাই গৈছে তেনেকুৱা নিচিনা হৈ গৈছে। চবৰে বহুতৰ ক্ষেত্ৰত হৈছে, মই পাইছো নহয় বহুতৰ ক্ষেত্ৰত সমস্যাও আছে।
উম, বহ বহুতৰ হৈছে ন?
এতিয়া বোলে আকৌ শুনিছো ই এইট্টি ফাইভ পেট্ৰল উলিওৱা কথা কৈছে কিবা নীতিন গাডকাৰীয়ে।
অ সেইটোতো ময়ো শুনিছিলো বাৰু।
তেতিয়াহলে কি হ'ব? বাৰু সকলো যান - বাহনে বেয়া হ'ব দেখোন এতিয়া নতুন নতুনকে যি যিবোৰ যান বাহন ওলাইছে তেওঁ তে তাত ত অকল ই টুৱেণ্টিে লিখা ই টুৱেণ্টি চাপৰ্টে কৰে হয় নাই।
উম
আকৌ ই এইট্টি ফাইভ যদি উলিয়াই দিয়ে একো দৰা ধা নোহোৱাকে তেতিয়াহ'লে একো গাড়ী গাড়ী বা বাইকতে ভৰাবলে নহ'ব দেখোন। সকলো বেয়া হৈ যাব আৰু এইটো কাৰণেতো একো বনোৱাই নাই তেতিয়া কোম্পানীয়ে।
উম সেইটো হয় বাৰু।
কি যে কৰি আছে নহয় একদম পুৰা মাথা চাথা বেয়া হৈ গৈছে মানে।
কিন্তু এ এ এটা কথা শুনিছেনে নাই?
অ কোৱাচোন।
মানে যোনটো এইটো ই টুৱেণ্টি অ পেট্ৰলৰ ওপৰত মানে সুপ্ৰিম কৰ্ট কোনোবাই কেছ কৰিছিলে হা
তাৰপিছ অ তাৰপিছ তাৰ তাৰ পিছত সুপ্ৰিম কোৰ্টে মানে চেন্ট্ৰেল গভৰ্মেন্টৰ প্ৰশ্ন কৰিছিল। কেলে কেলে আপোনালোকে এইটো অ মানে বেণ্ডেড পেট্ৰলৰ লগত ইথানল ব্লেণ্ড কৰিলে মানে এনেও গাড়ীতটো অলপ বেয়া হয়।
তাহে আপোনালোকে কেলে ব্যৱহাৰ কৰিছে তাহেত চেন্ট্ৰেল গভমেন্টে কৈছে যে তোমাৰ অ কৈছে তোমাৰ এইটো তোমাৰ চেন্ট্ৰেল গৰ্ভমেন্টে ইম্পজ কৰা নাই বোলে সেইটো টেষ্ট কৰি আছে বোলে। সেইকাৰণে চবৰ কাৰণে এইটো মেণ্ডিটৰী কৰি দিছে। তাহে সুপ্ৰিম কোৰ্টে ক'লে টেষ্টৰ কাৰণে টেষ্টহে কৰিছে আপোনালোকে কেলে মেন্দি
অ' টেষ্ট টেষ্ট কৰিলে তেওঁলোকে নিৰ্দিষ্ট তাত টেষ্ট কৰা যান বাহন ৰখাই লৈ কৰিব লাগে নে, সকলো পাব্লিকৰ মাজত যদি তেনেকৈ টেষ্ট কৰা তেতিয়াহ'লে এইটো কেনেকুৱা টেষ্ট হ'ব।
সেইটোৱে কেনেকুৱা টেষ্ট হ'ব, সেইকাৰণে নীতি এইটো চুপ্ৰিম কৰ্ট টো এইটো ষ্টে লগাইছে, এতিয়া মানে তোমাৰ ই টুৱেণ্টি যোনটো ব্লেন অ গ কৰি নালাগে বুলি কৈছে এতিয়া, কিমান দিনলৈকে, যিমান দিনলৈকে ভালকে ৰিজাল্ট টো নাহে ন টেষ্ট কৰি পেলাই।
হয় হয় হয় বহুত সমস্যা হৈ গৈছে বন্ধু বুজি নাপাবা আৰু তুমি আৰু।
উম হয় বাৰু
তুমি এতিয়া কৰি আছা কি?
এ মই এতিয়া পঢ়ি আছো।
অঁ কি কিবা এণ্ট্ৰেঞ্চ দিবা নেকি এক্সাম?
উম হয় এছ এছ চি গভমেণ্ট এক্সাম, এছ এছ চি ৰেলৱেফালে, ইউ পি এছ চি পি এছ চিৰ কাৰণে পঢ়ি আছোঁ।
আচ্ছা আচ্ছা ভালকে পঢ়া আৰু দেই। আজিকালি কিয় কম পিটিচ্যন দেখিছাই নহয় কিমান?
উম আজিকালি কম্পিটিচন বহুত বেছি। অ'
বহুত বেছি, পাবলৈ বহুত টান, বহুত কষ্ট কৰিব লাগিব গ'ম পোৱা নাই।
উম বহুত কষ্ট কৰিব লাগিব, বহুত পঢ়িবও লাগিব, যিমান পঢ়িলেও তোমাৰ চিলেবাছ টো কমপ্লিটে নহয়, কিমাননো পঢ়িবা? বহুত ডাঙৰ ডাঙৰ চিলেবাছ, আকৌ এবাৰ পেটাৰ্ণ চেঞ্জ হৈছে বোলে। আগতে মানে চবৰ পৰা অলপ অলপ কুৱেশ্যন আহে যেনেকে হিষ্ট ষ্ট্ৰী পলিটি, আজিকালি বোলে পুৰা কাৰেণ্ট এফেয়াৰ পৰা বেছ চিকৈ পঢ়িবলৈ লৈছে, আৰু কাৰেণ্ট এফেয়াৰ পঢ়িবলৈও বহুত
অ'। কাৰেণ্ট এফেয়াৰটো কিমান ওলাই থাকে, বহুত বহুত যি-টি প্ৰশ্ন কাটিবলৈ লৈছে।
এ-এইবাৰ তুমি দেখিলা ইউ-ইউ পি এছ চিত কে-কেনেকুৱা কুৱেশ্যন কাটিলে?
অ', অ', বহুত টান বোলে একদম পৰাই নাই এপ্লিকেঞ্চতে।
অ', বহুত টান কাটিছে ন, এইবাৰ ইউ পি এছ চিত?
এইবাৰ সেয়া দেখিছা নাই নিটৰো-নিটৰ পেপাৰো লিক আকৌ ৰি নিট হৈছে বোলে।
উম, নিটৰ-নিটৰ পেপাৰো লিক হৈছে তাহাদ ৰিনিট, আকৌ শুনিছোঁ কিবা এছ এছ চিৰো পেপাৰ লিক হৈছে বুলি পেলাই।
অ', অ', এছ এছ চি কিবা যিদি নে কিবা এম টি এছৰ পেপাৰ লিক হোৱা
অ'। মইও-মইও শুনিছিলোঁ বাৰু দি-দি নে কি, সেইদিনা ৰিচেণ্টলি হৈ গৈছিলে‌ তাহাঁত এ-এইটো পেপাৰ ল-লিকৰ ওপৰত এ-একো একচন নোলোৱাকে এনচাৰ কিটো মানে এভেইলেবল কৰি দিলে।
অ', এইটোতো কি এইটো বহুত আনফেয়াৰ হৈ গ'ল ন সকলো এইটোতো মানে একদম ঢোকা দিয়া নিচিনা হৈছে।
অ', সেইটো ঢোকা দিয়া নিচিনা হৈছে। অ', সেইটোৱে কিবা কিবি হৈ আছে। তাহাঁত
লও ইয়াৰ ওপৰত প্ৰশাসনে একচন ল'বই লাগে ন।
অ', একচন ল'ব লাগে কিন্তু কি কৰিবা আৰু, আমাৰ জুডিচিয়াৰী ছিষ্টেমটো ইমান
কো মানে একো কৰিব নোৱাৰা নিচিনা হৈ গৈছে।
কি কৰিবা আৰু আমাৰ জুদ, উম, আমাৰ জুডিচিয়াৰী চিষ্টেমটো এনেই শ্ল', সেইকাৰণে এনেকুৱা হৈছে।
উ তাকে হে পাই এতিয়া সেয়া শুনামতে মই এটা ইথানলৰ কথা যে পাতিছিলোঁ। এতিয়া মই মানে চচিয়েল মিডিয়াত পোৱা মতে তোমাৰ। এক লিটাৰ তোমাৰ ইথানাল বনাবলে হেনো কিমান হাজাৰ লিটাৰ পানী লাগে বোলে। এইটো কি কুঁহিয়া এইবোৰ কুঁহিয়াত গোমধান এইবিলাকৰ পৰা ইথানল বনাই বোলে। এইটো ইমান যদি পানী দৰকাৰ হয় এক লিটাৰ বনাবলৈ। তেতিয়াহ'লে তেওঁলোকে এইটোতো বহুত বেয়া কাম কৰিছে ন এনে মানে আমাৰ মাটিত অলপ পানীতো এনেই অলপ বহুত কমি গৈছে এতিয়া যিমানো বহুত কম পানী নাইকিয়া হৈ গৈছে বহুত ত দিল্লী এনেকে ৰাজস্থানৰ ফালে সেইবিলাকৰ কাৰণে পানী কিমান সমস্যা ত বহুতে পানী খাবলে পানী পোৱা নাই তেওঁলোকে হাজাৰ হাজাৰ লিটাৰ পানী ৱেষ্ট কৰিছে।
অ', গ্ৰাউণ্ড ৱাটাৰ লেভেলো কমি গৈছে। তোমাৰ তাৰপিছত তোমাৰ চি ৱাটাৰটো ইউজ কৰিবলৈ হ'লে বহুত পইচা খৰচ হ'ব তোমাৰ।
সেইটোতো পিউৰিফাই কৰিবলেটো বহুত কঠিন হয় ন? সাগৰৰ পানীত নিমখ লুনিয়া থাকে যে।
উম, চল্টৰ মাত্ৰা বেছি থাকে তাত, তাহত তোমাৰ সা বলেও নহয় তাহাঁত হা গ্ৰাউণ্ড ৱাটাৰ লেভেল বহুত কমি গৈছে এতিয়া চবা চোৱা অসমতে চোৱা আগতে আগৰ দিনত মানে ইমান কমা নাছিলে গ্ৰাউণ্ড ৱাটাৰ লেভেল মানুহে অ একেটা মাটিতে একেটা খেতি কৰি কৰি মানে তোমাৰ মাটিৰ উৰ্বৰৰতাও কমাই লৈছে ন তাহত তোমাৰ যোনটো গছ গছনি কাটিছে যেতিয়া এনেটো গো-গ-গছেদিহে পানীতটো মেইনলি তোমাৰ ই এইটো লৈ যায় তোমাৰ অ মাটি লৈ যায় হয় নহয় কোৱাচোন। এতিয়া গছক কাটি ধ্বংস কৰিছে তেতিয়া এইটো হবই।
কৰি দিছে এয়া গছ গছনি কাটি ধংস উদ্যোগ বনাইছে কিবা ৰাস্তা বনাইছে। এতিয়া পৰিৱেশ দেখিছা নাই তোমাৰ একৱ কিমান হাই বোলে। চিটি চ জেগাত চাবাচোন তোমাৰ পাঁচশ দেল্লী ফালেতো মানুহে উশাহ নিশা লব নোৱাৰা অৱস্থা আমাৰ বাৰে আমাৰ নৰ্থ ইষ্ট যোনটো উত্তৰ পূৰ্বাঞ্চলৰ ফালে অলপতো ভালেই হৈ আছে তাত গছ গছনি অলপ অলপ অলপ হ'লেও আছে তাত এ কিউ আই মানে তোমাৰ থাকিব পৰা ধুনীয়া।
উম।
এতিয়া বাকী বিলাক জেগাত চাবা তুমি থাকিব নোৱাৰা অৱস্থা। মানুহে নিজ নিজে নিজক ধ্বংস কৰিবলৈ গৈ আছে মানে। তুমি অ শুনাচোন তুমি এইটো চচিয়েল মিডিয়া ইউজ কৰা নহয় তুমি এজন ৰিপৰ্টাৰ এজন আছিলে তুমি তোমাৰ মেঘালয়ত নে ক'ত ইথানলৰ যোনটো ফেক্টৰী
অ'।
তাত তোমাৰ ৰিপ'ৰ্ট বনাইছিলে কিবা তুমি
অ' স সেইটো অ' চাই চাইছিলো চাই আছিলো অ'। চবটছে পলিউটেড
ডেঞ্জাৰ কিমান ভয়ানক তাত পৰিৱেশ গোটেই গছ গছনি পাতৰ পৰা ধুই লৈ আদি কৰি চব মানে একদম পুৰা ইথানলৰ ফে তৰি পৰা গোটেই ধোৱা এনেকে চাইটাই লাগি চব মানে মাটিলৈকে প্ৰদূষিত হৈ মাটি পুৰা একদম পুৰা তোমাৰ এচিডেট এচিডৰ নিচিনা মাটি হেৰি হৈ গৈছে তোমাৰ ৰেডিয়েচনৰ নিচিনা হৈ গৈছে।
উম তাত তাত আগত কি কেঞ্চাৰৰ ৰোগীও বেছি
অ' পাইছো ছালৰ সমস্যা ছালৰ ৰোগৰ সমস্যা বহুত বেছি হৈছে ওচৰত।
স্কিন কেঞ্চাৰ লাংচ কেঞ্চাৰ বহুত বাঢ়িছে বোলে।
এতিয়া এয়া এনেকুৱা যদি হয় তোমাৰ চব যান বাহনতো সমস্যা। ফেক্টৰীৰ ওচৰতে ইয়া সমস্যাত তেওঁলোকে চৰকাৰে বন্ধ নকৰে কিয় বাৰু।
উম, চৰকাৰে একো একচনে নলয় অলপ লয় তাহত এৰি দিয়ে। কপৰা হাবোন
অকল পইচাৰ লাভৰ কাৰণে নিজৰ লাভৰ কাৰণে তেওঁলোকে চব ধ্বংস কৰিবলৈ বিচাৰিছে।
উম নিজৰ লাভৰ কাৰণে চব ধ্বংস কৰিব বিচাৰিছে।
গছ গছনি বিলাকৰো কিমান প্ৰকাৰ হৈছে গোটেই মানে পাতে চাতেৰ পৰা ধৰি লৈ গোটেই একদম পুৰা তায় নিচিনা বগা বগা তাৰ পৰা ওলোৱা হেৰি খাৰ-চাৰ এইবিলাক পাতত-চাতত লৈ গোটেই মানে প্ৰদূষিত কৰিছে।
উম।
তা থা এ কিউ আই বহুত হাই গম পাইছাই ছালৰ ৰোগৰ সৃষ্টি
উম। চবৰে ছালৰ ৰোগৰ সৃষ্টি হৈছে আৰু তোমাৰ এ কিউ আই হাহ হাই হ'লে বহুত এইটো হয় তোমাৰ যোনটো সূৰ্যৰ পৰা ৰশ্মি আহে না সূৰ্য ৰশ্মিটো ভালকে নপৰে এ কিউ আই বেছি হ'লে মানে। এয়াৰ কোৱালিটি বেছি হ'লে মানে যোনটো অহ সূৰ্যৰ পৰা মেইনলি যোনটো ডাইৰেক্ট ডি ভিটামিন যোনটো পাব লা গে আমি সেইটো কম হৈ যায়। অ পোৱাৰ পৰা বঞ্চিত হয় কম হৈ যায়।
পৰিৱেশ বিনষ্ট হোৱাটো বহুত ডাঙৰ সমস্যা হৈছে। এতিয়া অজ'ন লেয়াৰে কিমান মানে ফুটা হৈছে তাৰ ফলত আল্ট্ৰাভায়লেট ৰশ্মি আহি পেলাই পুৰা ইউ ভি মানুহৰ ছালৰ বহুতো ৰোগ সৃষ্টি কৰিছে। কেঞ্চাৰ পৰ্যন্ত ৰোগ হয় ন!
অ কেঞ্চাৰ পয পৰ্যন্ত হয়টো আকৌ।
কি কবা আৰু এতিয়া শুধ এতিয়াই শুধৰনি নকৰিলে আৰু আগন্তুক কেইবা কেইবছৰ মানৰ পাছত চাবাচোন আৰু থাকিব নোৱাৰা অৱস্থা হ'ব পৃথিৱীত।
উম, থাকিব নোৱাৰা হ'ব। বহুত কিবা-কিবি হৈ আছে এতিয়া। তোমাৰ ভূমিকম্পও আজিকালি বহুত আহিব ধৰিছে না।
বচ গৰমটো তুমি নিজে অনুভৱ কৰিছা প্ৰতি বছৰে-বছৰে আগতকে কিমান বাঢ়ি গ'ল।
উম আগতকে বহুত বাঢ়ি গৈ আছে গৰমটো আৰু তোমাৰ ভূমিকম্পৰ মাত্ৰাও বহুত বাঢ়িছে।
অহ, সেয়া প্ৰকৃতিয়েও নিজৰ ৰূপ ধাৰণ কৰিছে দেখাইছে তেওঁলোকে।
উম উম।
ভাত খালা নাই?
নাই নাই খোৱা।
অ আমাৰ ভাত খাব হ'ল মানে।
অ আচ্ছা, হ'ব দিয়া, অ অ হ'ব দিয়া অ।